হেল্ল।
হেল্ল'
অ'।
হয়। এ আছো কি কৰি আছে?
অ', ময়ো আছো বহি আছিলোঁ এনেই, অ', চাহ খোৱা হ'ল। তুমি খানা নে নাই
খালো খালো
অ', আৰু দিন তাকেহে দিনটো কি কৰিলা?
দিনতটো আজি লগৰ এজনীৰ ঘৰত গলো তাৰ পৰা আবেলিহে আহিছো ৰাতিপুৱাই গলো।
অ ৰাতিপুৱা
তাহতৰ ঘৰতে থাকিলো অ', আজিৰ দিনটো, নাই সিহঁতৰ তাত এ মানে ভাগৱত পাতিছিলে সেইকাৰণে মাতিছিলে, সেয়ে তাত
অ', ভাগৱত পাঠ? ভাগৱত পাঠ হয়? ও, নামঘৰ নেকি?
তিনদিন ধৰি পাতি আছে মানে, সংঘ সিহঁতৰ শংকৰ শংঘৰ মানুহ। সেয়া, তাকে, উম, আপোনাৰ নাই মই নহয়, মই শংকৰ সংঘৰ নহয় বাৰু। উম, আপোনাৰ ভালে গল দিনটো? মাতিছিলে অ', তাই মাতি আছিলে বহুত দিনৰ পৰাঈ মাতি আছিল। তাৰ পৰা আজিহে যোৱা হৈছে।
আচ্ছা। ভালেই গৈছে দিনটো, কিন্তু খুব খুব গৰম আৰু মানে, গৰম মই হৈ বহুত অশান্তি লাগে আৰু ঘৰটোত মানে থাকিব নোৱাৰা অবস্তা ইমান মানে, বহুত গৰম পৰে।
কালিৰ পৰা বেছিকে পৰিছে। কালিয়ে আজিয়ে
পৰহি পৰা পৰিছে।
পাই পৰি
ৰ'দটোৰ কাৰণে অশান্তি লাগে।
তাকে, মোৰো কালি নিমন্ত্ৰণ এটা আছে। এ লগৰ লগৰ এজনীৰ তাত।
অ', অ', অ'।
তাকে অ', মই মই কৈছো আৰু বোলো গৰমটোৰ কাৰণে যাবলৈ অকণমান দিগদাৰী হয়, তাই কৈছে আৰু। গাড়ীত নিবলৈ আহিম নহ'লে।
তাইও মোক আহোতে থৈ গৈছে আকৌ ঘৰত। গৰম যে, উম।
এইকেইদিন আছিলে মানে তাতে।
নাই আজি ৰাতিপুৱা গৈছো মই। অ', আবেলি আহিছো, তাই থাকিব কৈছিলে। নাথাকিলোঁ, ইমান গৰম আৰু তাত এ, কাইলে মানে যোৰহাটলৈ যাম। সেইকাৰণে। উহ উম।
অ'।
ভাত-পানী, এতিয়া।
ভাত-পানী মানে, মই সেই ৰাতিপুৱাই ভাত বনাইছিলোঁ। তাৰপিছত মোৰ দুপৰীয়া অফ অফিচৰ পৰা আহি পেলাই, মোৰ ভাত খাবলৈ মন নগ'ল আৰু মানে বেছি গৰম যে। এ সেইটো কাৰণে সেহ তিয়াৰে সেই তৰকাৰী বনাই থোৱা আছিলে, মাছৰ তৰকাৰী।
অ'।
ৰাতিলে খাব লাগি উপায়টো নাই। পেলাই দিবও নোৱাৰি। দুপৰীয়া খোৱা নহ'ল আৰু মানে, মই আহি পেলাই যিট গৰম পৰিলে মানে, অফিচৰ পৰা আহি পেলাইহে বেয়া লাগিলে অলপমান, মই নেমু চৰবত খালোহি। আহি পেলাই।
উম। এ এই গ গৰমত নেমু চৰপত খাই শান্তি লাগ
শান্তি লাগে অ', ন'। পেটটো গৰম হৈ থাকে যে ভাল লাগি যায় মানে।
কি ক'লে?
খোৱা নে নাই নেমু চৰবত?
অ', খাওঁ খাওঁ। নেমুটো ভালে লাগে খাই, উম।
উম।
বজাৰ সামাৰ কৰিবলৈ যোৱা হয়নে নহয়?
বজাৰ সমাৰ কৰিবলৈ যোৱা হয় বাৰু।
যোৱা হয়, ন?
উম। এতিয়া গৰমত যাবলে মন নাযায়।
সেইটোৱে, আৰু বস্তু দৰদাম এইবিলাক কৰি পাইছে নে নাই?
অহ, পাইছোঁ। এই মই বেছি পাপাৰ লগতে যোৱা হয়।
অহ, পাপাৰ লগতে যোৱা হয়।
পাপাৰ লগতে যোৱা হয় নিজে অকণমানে সেই দেখিলে ছোৱালী মানুহ দেখিলে আৰু হেৰি কৰে যে, দোকানী বিলাকে।
অহ, অহ, অহ, তেনেকে ভাবা নেকি? মানে বেছি দাম কৰে নেকি?
বেছি দাম কৰে ঘপককে, আকৌ মই ইমান কবও নোৱাৰো। নি পাপা লগতে যোৱা হয় বেছি।
অহ। অকলে থকা হয় যে, সেই গৈ কেনে এতিয়া অভ্যাস হৈছে, আগতে বেয়া লাগছিলে বহুত। মানে বজাৰ কৰিবলৈ গৈ অকলে তাৰ পিছত আজি আজিকালি মানে জানা হৈছোগে আৰু লাহেকে। নহ'লে উপায়টো নাই। ঘৰ দূৰত, উম। মই এয়া সেইয়ো চাকৰিৰ কাৰণে থাকিব লগা হৈছে আৰু অকলে।
অ', বুজিছোঁ, অ'। চাকৰি কাৰণে, উম। তাকে।
পঢ়া শুনা কৰি আছ
পঢ়া শুনা কৰি আছোঁ আৰু। উম। আপুনি গৈছিল আজি অফিচ?
আজি অফিচ গৈছিলোঁ, সেই গৰম পৰিলে মই আধাতে গুচি আহিব লগা হ'ল মানে গা বেয়া লাগিলে। অফিচৰে এজনক কলোঁ ঘৰত ৰু-ৰুমলে থৈ গৰমতে হৈছে, ৰুমত থৈ আহাগৈ। তেনেকে আহি গাড়ীৰে থৈ গ'লহি মানে। গা বেয়া হৈ গ'ল। উম। আৰু ৰা
গৰমতে ৰাতিলে আজি জানো কি বনাই মায়ে জানে আৰু।
অঁ মায়ে বনায় ন
উ মা'য়ে বনাই অ'। ময়ো লাগি দিওঁ।
অঁ অঁ তুমিয়ে ছোৱালী নেকি অকল
মই আৰু ভন্টি আছে এজনী ভন্টি আছে এজনী উম উম ভন্টি নাই নাই আমি দুজনীয়ে।
ঠিকে আছে আমাৰ আমাৰো তেনেকুৱাই ছোৱালীয়ে, আমাৰ তিনিজনী।
ছোৱালীয়ে ভাল।
অ সেই তাকে
উম।
পিছলৈকেহে ছোৱালীবিলাকে সেই ঘৰৰ কাম বনৰ পৰা আদি কৰি চব কৰে নহয়
অ', সেইটোৱে ছোৱালী বিলাকৰহে ভাল। সহায় পায় ল'ৰাবলাকে এতিয়া পাত কৰি থাকিলেহেঁতেন ওলাই যাবলৈ কৰিবলৈ
অ', তাকে আৰু বিয়া বাৰু দিয়াৰ পিছতো ছোৱালীবিলাকে সেই বাপেক দেউতাক বা মাকক চায়েই আৰু। পাহৰি নাযায় মানে আৰু ল'ৰা বিলাকক আ মই বেয়া বুলি ক'ব নোঁ
নোখোজো অ কিন্তু হলেও মানে এইখিনি বয়সৰ তাত কৰে যে বেছি
অ', উৎপাত কৰে অলপমান বা লগা হয়
সেইটোয়ে নিজৰ বস্তু লাগি থাকে অ'।
লাগি থাকে কিন্তু ছোৱালীয়ে ইমান দিমান্ড কৰি নাথাকে আৰু।
বুজি
উ, বুজি পায়। দেউতাক মাকৰ সেয়াই আৰুনো কি। কি প্ৰব্লেম হৈছে নহয়ছে সেইটো বুজি
অঁ সেইটোৱে অ
প্ৰথম প্ৰধান কথাটো হ'ল হে, সেই মানে ডাঙৰ দীঘল কেনেকৈ কৰিলো, দেউতাক নুহোঁৱাকে। সেটোয়েই এটা কথা, সৰু পৰাই যদি একো অভাৱ নিদিয়ে তেতিয়া হলে। নহয় যদি অলপ মান অভাৱত ৰাখোঁ মহাদেৱ। তেতিয়া হ'লে চাগে বুজি পোৱা হ'ই গ'ল। কিছুমানে আকৌ বহুত বেছি বহুত বেছি
বেছি দি দিয়ে। পিছত নিদিয়া হলে, অ পিছত নিদিয়া হলে। কাক?
কাজিয়া হয়, সেই বস্তুটো অলপমান। চাব লাগে আৰু। দেউতাক, মাকে। উ, উ সৰু পৰাই ঠিক কৰিব লাগে। এতিয়া সেই ছোৱালী মানুহক ক্ষেত্ৰতো একেই হ'ব। সৰুৰ পৰাই যদি সকলোবিলাক মানে অভাৱ, অনাতন মানে ভু দেখিবলৈ নিদিয়ে। চব সকলো বস্তু যদি দিয়ে তেতিয়াহ'লে একেই হ'ব।
অ, সেইটোৱে।
উম
তাকে চাহ খোৱা হ'ল।
চাহ খালোঁ তুমি খালা নে নাই?
অ খালো খালো।
অ আৰু এই মানে, গধূলিৰ পৰা কি কৰা?
গধূলিৰ পৰা, এতিয়া মানে কলেজ বন্ধ আগষ্টৰ পৰাহে ক্লাছ আৰম্ভ হ'ব। তাকে এতিয়াাতো ঘৰতে আৰু এতিয়া এনে ইটো সিটো, মই গান চান গাও, গানকে গাই শুনি থাকো।
অ', অ', অ'। অ', গান গোৱা আৰু শুনি থাকা মানে? তুমি পঢ়ি আছ খালা
মই পঢ়ি আছো, অ
অ', ক'লে যিমান দিন বন্ধ।
বিএ, অ' নহয়-নহয়। এয়া এইচ-এছ-ডি হল। বিএ এতিয়া কৰিম যে সেইটোৱে।
অ', অ'।
এতিয়া বন্ধই আৰু।
অ এতিয়া কি, জুলাই জুন-জুন পৰিবহে। জুন, জুলাই, আগষ্টৰ পৰা হ'ব মানে কলেজ আৰু দুমাহ আছে। দুমাহৰ ভিতৰত তুমি কি-কি শিকিলা, কিবা শিকিছা নেকি নতুনকে?
শিকিছো মানে মই এনেই কেকৰ ক্লাছলৈ গৈ আছো। তাৰ পৰা আকৌ এনেই এটা এক্সট্ৰা মিউজিক পৰ ক্লাছ লৈছো হে তেনেকুৱাত বিজি হৈ থাকো আৰু দিনটো।
অ। কেকৰ ক্লাছ লৈ আছ, ভালেই স্বাৱলম্বী হ'ব পাৰি কেক বনাব পৰা হ'লে, কিমান দিন হ'ল শিক শিকা
শিকাই বেছি দিন হোৱা নাই, মই দহ দিন মান গৈছো।
অঁ দহ দিনমান হৈছে, এনে কেনেকুৱা লাগিছে কৰি?
ভালে লাগিছে, খালি পাৰিছো-পাৰিছো আগত মানে একদম নতুন নাজানোৱেই নহয়। এনেই কেক, নৰ্মেল কেকটো বনাব অঁ', জানো ওপৰত আইচিং কৰাটবিলাক নাজানিছিলো।
অ', ডিজাইন যে কৰে বিভিন্ন ধৰণৰ
অঁ', সেইবিলাক অঁ নিজে কৰিব লাগে শিক ই দিয়ে। কোনটোত কি দিব লাগে? কেনেকুৱা ডিজাইনত? সেই তেনেকুৱা, উম।
আৰ্টিষ্ট মানহ হ'লে বেছি ভালৰে ডিজাইন কৰিব পাৰে তেনেক, মই কিছুমানৰ এই কেকৰ ক্লাছ দেখোঁ দেখিছোঁ বহুত বেছি ধুনীয়া
বহুত ধুনীয়া কৰে, অঁ।
উম। এইটো আৰ্ট-আৰ্ট কৰা নেকি?
আৰ্ট মই কৰিছিলো। এতিয়া এইচ এছ দিয়া আগৰ, মেট্ৰিক দিয়াৰ পৰাই মানে হেৰি হল আৰু ষ্টপ হৈ গল। তাৰাপা এনে ইটো-সিটো আঁকি থাকো এনে। উম। উম
তোমাৰ কিমান দিনৰ ক্লাছ?
এমাহ হ'ব তাৰ পাহৰি গ'ল আৰু এমাহেই হ'ব
অঁ বাকী গানো শিকিছিলা নেকি
গান মই কৰিলো বিশষাৰত কৰিলো এতিয়া এনেই ক্লা এনেই এটা ক্লাছ লৈ আছো অ
গানৰ স্কুলো খুলিব পাৰিবা পিছলে
পাৰিম পিছত পাৰিম অ
উম ঠিকে আছে সকলো ফালে কৰিছা ঠিক আছে বাৰু দিয়া
অ ঠিকে আছে দিয়ক উম